হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল'। শুনা পাইছোঁ।
অহ। কি কৰি আছা?
এহ, এনে আছিলোঁ অলপ। আপুনি কি কৰি আছিলে?
ময়ো এনে, ব-বাহিৰৰ ফালে অলপমান ওলাই আহিছিলোঁ। আৰ্ ভাবিছো তোমাৰ সেই এটা কথা সুধিব লগা আছিল। এ, সেইটোকে সোধো, এই তোমাৰ ওচ ওচৰবোলে ক'ৰবাত বিহু ফাংচন হ'ব লগা আছ ছে অহা মাহত
হয়, হয় অহা মাহত আছে তিন তাৰিখে।
অ', তোমালোকৰ ঘৰৰ ওচৰতে নেকি?
আমাৰ ঘৰৰ ওচৰতে অলপ উম, দুই মিনিটৰ ৰাস্তা হ'ব।
অ'। ঠিকে আছে মানে আমিতো ইয়াতে বিহু মানে ওচৰত নহয়তো এ, চাব চাব যদি যাব লাগে বহুত দূৰলৈ যাব লাগে, সেইকাৰণে মানে বহুত অসুবিধা হয় আৰু ৰাতি আহোত ততে সমস্যা হয়।
হয় আমাৰ ইয়াতে ওচৰতে আছে। আপোনি এতিয়া পাৰিব চাবৰ কাৰনে
হয, হয়, ভাল, আৰু বা এতিয়াতো বাৰু বিহুৰে সময় পুৰা তাতে এ, জেগাই জেগাই পুৰা বিহু হৈয়ে আছে চাগে ন'।
হয়, আমাৰ ইয়াতে বহুত জেগাতে বিহু হৈ আছে, বাত্ চবচে ওচৰত আমাৰ ইয়াতে বাচ দুই মিনিটৰ ৰাস্তা আছে তো তাতে চাব আহিব পাৰিব আপুনি ফুৰিব ফেমিলিটো লৈ পিনে।
হয়, হয় ঠিকে আছে আৰু তাৰে বিহু কমিতি বোৰে ডাঙৰঙ তঙৰ সেই এ গায়কবোৰো মাতে বুলি মই শুনিছো।
হয়, বহুত ডাঙৰ ডাঙৰ গায়ক মাতে অলপ ভাল লাগে চাই কাৰণে কিন্তু আপুনিতো জানে বৰষুণৰ চিজন বৰ্তমান চলি আছে।
হয়, হয়।
ন' চাব গ'লে উ মানে বিহু চাব গলে বৰষ ষুনে দিয়ে
তাকেইেতো তাকে এই বৰষুণ মানে এইকেইদিন তোমাৰ সদায় বৰষুণে দি আছে এ, ৰাতিপুৱা অফিচত ওলাই যোৱাৰ আগে আগে বৰষুণ দিয়ে। এই অফিচত যাওঁতে তিতি তিতি যাব লগা হয়। হয়। আৰু ম আহি তোমাৰ অ'। ওলাই গৈ বিহু চাব মনো নাযায় দিয়াচোন বহুত দূৰলৈ গৈ কিনে।
অ', সেইটোও হয় একচুৱেলি যোৱা বছৰো তেনেকুৱাই হৈছে, আধা ৰাতি বৰষুণ চাই থাকোতে মানে আধা ৰাতি বিহু চাই থাকোতে চাই থাকোঁতে বৰষুণটো আহি গ'ল। তাৰ পিছত, তাৰ পৰাৰা গুচি আহিব লগা হ'ল, এইবাৰো সেনেকুৱাই হ'ব যেন লাগিছে মানে, বৰষুণটো যিহেতু লাহে লাহে দিয়ে আছে।
তাকেইতো আৰু বৰষুণ আহ খালি বৰষুণে নহয় তোমাৰ আহ প্ৰচণ্ড ধুমুহা বতাহও আহে।
হয়।
ইমান ডাঙৰ ডাঙৰ ব মানে-তোমাৰ। বতাহ আহে। আ গছবোৰ পোৰা। বাগৰি যাওঁ বাগৰি যাওঁ হয়, কিন্তু তোমাৰ এতিয়ালৈকেেতো কৰবাত এ এনেকুৱা হোৱা নাই শুনা নাই কিন্তু মস্ত তোমাৰ। বতাহ বৰষূ। একেলগে আহে ন।
। হয় আমাৰ ইয়াতে।
অহ।
আমাৰ ইয়াতে বিহু ৰাতিপুৱা আপোনাৰ গধূলি চাৰিটাৰ পৰা ষ্টাৰ্ট হয়। মানে প্ৰথম নৃত্যবিলাক। হয়। তাৰপিছত অলপ। ভা অনুযায়ী কৰে, তাৰপিছত আপোনাৰ ৰাতিহে গায়কটো উঠে দশটা মানত ৰাতি গায়ক উঠে।
হয় হয়।
সময়ত বৰ ভাল লাগে বহুত আপোনালোকে আহিব পাৰিব।
হয় হয় তাকে তাকেতো-তাকেতো মই ভাবিছো। যে তোমালোকৰ ওচৰত। তে তে হ'লে। এ ৰাতিতো তোমালোকৰ। তাতে থাকিব পাৰিলো।
হয় পাৰিব নিশ্চয় পাৰিব। আমাৰ ইয়াতে ধুনীয়া ধুনীয়া নৃত্য হয় ৰাতিপুৱা আপোনাৰ গধূলি মানে ধুনীয়া ধুনীয়া নৃত্য হয় অসমীয়া নৃত্য।
হয়, হয় সেই বিহু কমিটটো নাম আছে ন' নাম শুনিছো মই। বহুত মানে আগৰ পৰাই খুবেই ভাল কৰে। সেই বিহু কমি।
হয় বহুত ভাল ভাল নৃত্য মানে আহে। আপোনাৰ যোনটো প্র। প্ৰতিযোগিতাৰ মানে প্ৰাইজ পুল থাকে সেইটো বহুত ভাল দিয়ে সেইকাৰণে দূৰ দূৰৰ পৰা নৃত্যবিলাকে নাচিব আহে দলিয় নৃত্য আহে আপোনাৰ যোনবিলাকে ছিংগেল ডান্স কৰে সিহঁতে ধুনীয়া নৃত্য কৰে মানে। আপোনালোকে চবে চালে। ভাল পাব মানে বহুত।
হয় তাকেতো মই ভাবিছো এইবাৰ যাওঁৱে তাতে যাও তালৈ গৈ এবাৰ চাও মানে বহুবাৰ শুনিছো মানে গৈ কিনে চোৱাও হোৱানাইটো। আৰু তোমাৰ আমাৰ এই উ তলত ইয়াতে এ কৰোবাত সেনেকোৱা চ চোৱাৰ কাৰণে ব্যৱস্থাও নাই, বিহুপাতৰ ব্যৱস্থাও নাই। বহুত দূৰৰ দূৰ দূৰ দূৰণিৰ বিহুৰ এই কমিটিবোৰ আছে বহুত দূৰলৈকে যাব লাগে বিহু চাব।
হয়। আমাৰ ইয়াতে আপুনি আহিব পাৰিব টেনচন নাই একো।
হয় হয়।
ধুনীয়া ধুনীয়া নৃত্য হয় ইয়াতে, আমাৰ ইয়াতে।
অ' ঠিক এতিয়া বা তোমাৰ অ' কোৱাচোন
মানে ৰাতি যোনজন গায়ক উঠিব, এইবাৰ ন যোনজন গায়ক মাতিছে এইবাৰ মানে বহুত ভাল গান গাই তেওঁ, আপুনি গান শুনি কেনে বহুত ভাল পাব পুৰা ফেমিলি বহুত ভাল পাব গান শুনি কেনে।
হয় হয় আৰু তাৰে বা যিখন ফিল্ডত অ তোমাৰ বিহু অনুষ্ঠিত হয় সেইখন মষ্ট ডাঙৰ ফিল্ডতটো ষ্টেডিয়ামৰ দৰে বহুত মানুহ মানে অ বহুত মানুহো তোমাৰ হাজাৰ হাজাৰ মানুহো মানে এ চাব পৰা ক্ষমতা আছে সেই ফিল্ড খনত।
হয় হয়, সেইটো মানে আপোনাৰ ফিল্ডটো হ'ল আগতে সেই ফিল্ডটো মানে ক্ৰিকেট খেলাৰ কাৰণে অনুায়ী কৰা হৈছিলে। সেইকাৰণে এতিয়া তাতে ৰাজহুৱা ফিল্ড সেইকাৰণে অ হয় সেইটো ৰাজহুৱা ফিল্ড কাৰণে তাতে
আ কিবা তোমাৰ আন আন্তঃৰাষ্ট্ৰীয় খেল বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খে
হয় হয় অ মই সেইটোয়ে কব খুজি আছিলো। তাতে সেইবোৰ খেল অনু অনুষ্ঠিত হয় সেইকাৰণে বিহুটো তাতে অনুষ্ঠিত কৰে। কাৰণ সিমান ডাঙৰ ফিল্ড বেলেগ জাগাত আৰু কতো নাই যিহে ত তাতে ষ্টেজটো পা সেই কেনে আপোনাৰ ডান্স নৃত্য বিলাক হয় তাতে।
হয় হয় হয় মই-মই। শুনিছো আৰু খেল হোৱাও মই দেখিছোঁ তাতে মই এবাৰ চাগে। কিবা বা ফুটবল নে কিবা মই চাব গৈছিলো।
হয় অ', হৈছিলে ৰিচেন্টলি হৈছিলে। হয়।
তাকেইেতো এতিয়া বিহুৰ। সময়। অ', বিহু অ', ভালদৰে মানুহে চাব পৰাকৈ বতৰটোৱে নিদিয়ে নহয় কেতিয়াবা বতাহ, বৰষুণ কেতিয়াবা ধুমুহা। কেতিয়াবা তোমাৰ অ', এই কেইদিনমান আগত। টো বৰষ নৰ লগত সেই শিল পাথৰো পৰিছিল।
অ', শিল পাথৰো পৰিছে। লে। সেইটো অলপ আপোনাৰ ভয়ানক বস্তু। তম। যিহেতু ফাংচন চাব গ'লে। যদি আপোনাৰ শিল পাথৰ পৰে তেতিয়াাতো আপুনি কি কৰিব একো কৰিবই নোৱাৰে।
এ, সেইকাৰণে সেইকাৰণে মই মই-মই ভয়তো নাযাওঁ চাবৰ কাৰণে এ বো মানে ইমান ৰিস্ক লৈ কিনে যোৱা ভাল নহয়।
যোৱা ভাল নহয়।
আৰু আহিব লগা হ'লে ফট ক, অ', আমি ঘৰতো সোমাই নাপ
হয় সেনেকুৱা সেনেকুৱা সময়ত ফেমিলি লৈও যাব নোৱাৰে। এইবিলাক বহুত ভয়ানক বস্তু এইবিলাক। বাট এইবাৰ আপুনি আহিবচোন আ চব ফেমিলি লৈ কেনে আহিব। এইবাৰ আমি চবে মিলি একেলগে ফাংচন চাব যাম।
হয় হয়। আৰু তোমাৰ আ-তুমি। আ কিবা ফাংচনৰ মানে সেই বিহু অনুষ্ঠানৰ কাৰণে কিবা আহ কমিটিৰ অ। সদস্য হোৱা নাই জানো।
হয় এইবাৰ সদস্য হৈছো মানে একচেলী যোৱাবাৰ হোৱা নাছিলো চ এইবাৰ এইবাৰ মই ভাবিলো অলপ তেওঁৰ অলপ সহায় কৰি দিও সেইকাৰণে মই অলপ সদস্য হৈছো।
হয় হয় হয় কিবা কিবা বিভাগীয়। দায়িত্ব দিছে নেকি তোমাক কমিটিখনত অ। ভালে ভালে মানে তোমাৰ তোমাৰ ওচৰতে হয় ন যিহেতু তুমিতো তাৰে। বা-মানে। সদস্য হোৱাতটো ভাল। আৰু তেতিয়াহে তুমি মানে তোমাৰ-অ কাম। দিলে। তুমি কেনেকে কৰে কেনেকে চলাবা। সেইটোতো সিহঁতে বুজি পাব। আৰু বেলেগ বেলেগ কামতো। সিহঁতে তোমাৰ। আহ মাতিব পাৰে।
হয় একচেলি আপোনাৰ যেতিয়া ফাংচন ওচৰতছে তেতিয়া ওচৰীয়া চুবুৰীয়া মানুহ হিচাপত মানে তেওঁ সদস্য পাতি দিয়ে সিহঁতে। ত ময়ো অলপ অ। আগ্ৰহ কৰিছিলো সেইকাৰণে সিহঁতে মোক পাতি দিছে সদস্য।
অ। যোৱাবাৰ হয় যোৱাবাৰো তুমি মোক মাতিছিলা। আমাৰ ওচৰতে বিহু আছে। তে। চাব আহিব বুলি কৈছে। তাৰপিছত মই আৰু ভাবিলো। আ ব-বৰষুণৰ বতৰত আ। এ যাবও ভাল। নালাগে। আৰু অফিচৰ পৰা আহোতে দেৰি হৈ যায়। দু। পলম হয় তাৰ পিছত আৰু ইয়াৰ পৰা ওলাই গৈ কিনে এ মন নাযায় আৰু কেতিয়াবা সেই বৰষুণ বতাহ আহে এদিন যাম বুলি ভাবিছো। ছিলো কিন্তু সেইদিনাখন কিবা চাগে অলমান অ চাইজ চ ভাল নাছিলে সেইকাৰণে মোৰ যোৱা নহ'ল
যেনেকে হ'লেও আপোনালোকে এইবাৰৰ যিহেতু বিহু বহুত ভাল পাতিছে
হয় হয় মই তাকে মই সেই শুনিলো যে তাতে বিহু অনুষ্ঠান হ'ব অ' অহা মাহত অ' সেই ডাঙৰকে অনুষ্ঠিত হয়টো তাৰে বিহু আৰু সেইটো বহাগী বিদাই হয় ন বিশেষ কৈ আঃ হয় সেইকাৰণে মানে ভাল লাগে চাই আৰু অ মস্ত ডাঙৰ তোমাৰ সেই দ হয়তো, আৰু উ! সেইয়ে, তুমাল তোমাৰ , জাম এবাৰ সুধিম খালি তাৰিখতো মই গম পোৱা নাছি তিলো, অহা মাহত বুলি গম তাৰিখতটো গম পোৱা নাই সেইকাৰণে মই তোমাক ফোন কৰিলো যে কিমান তাৰিখ কিমান তাৰিখ এইইই হোৱা হোৱা মানে উম্ আ আ আ ফাচ সপ্তাহতটোতে হ'ব চাগে ন!
হয় হয় অ অ অহা মানে অহা মাহৰ দুই এ তিনি আৰু চাৰি তাৰিখে আছে ফাচ সপ্তাহতে আছে
অ' ঠিকে আছে তেনেহলে!
ভাবিছে ইহঁতেত ত' প্ৰথম সপ্তাহতে পাতি দিছে মানে হয়
ঠিকেই আছে বাৰু মই আ আ বাৰু মই আহাৰ একদমেই চেষ্টা কৰিম আৰু আ যাম নিশ্চয় যাম দিয়া। দিয়া মই সেইকাৰনে ফোন কৰিছিলো দিয়া অ অ' তিক আছে দিয়া অ' অ'